অই, চা
এয়া একো কৰা নাই।
অ', কথা এটা শুনা। কৈ
কি কথা?
এ, মই হেৰি ইণ্ডাষ্ট্ৰি এটা খোলো বুলি ভাবিছোঁ।
হয়, নেকি?
অ', তাকে মই মানে মইনাশাল খন মানে কথা পাতিছোঁ, মইনা শালখন লওঁ বুলি ভাবিছোঁ তোমালোকে কি বুলি ভাবা বাৰু? আনো বুলি কোৱা নে? অ', তাকে মানে ইণ্ডাষ্ট্ৰিটো খুলিলে মানুহ অলপমান সৰহকে লাগিব যে, সেইকাৰণেই মই ফোন কৰিলোঁ।
অ', খোলক, খোলক ভাল
অ', ম নহয়, বোলো ইণ্ডাষ্ট্ৰিটো ধৰা যিমান যি হ'লেও তাঁতশালখন মইনাশালখন দিয়াৰ লগে, লগে আকৌ হাতশালকেইখন থাকিবই মোৰ। হয়, ন? তাচত আকৌ সেই হাত খালত মানুহ লাগিব মইনা শালখনতো লাগ লাগিব
অ', আমাৰ মানুহ আছে, আনক ভালহে আনিলে।
অ', মই মানে তাত হেৰি পাতিছোঁ কৈছে, তেতিয়া কৈছে আমাৰ ইয়াৰ পৰা মানুহ গৈ আপোনালোক কে একদম চব হেয়ি ফিটিং কৰি থৈ আহিব, আপোনালোকে মুঠতে বব বব হে লাগিব দেখুৱাই থৈ আহিব ঘৰটো সেই আগধৰিতে বনাই মেলি ঘৰটো বে, ঠিক কৰি লওঁক। তেনেকে বুলি কৈছে মোক, তাত মই বোলো হ'ব, মই তেতিয়া ইয়াত ঘৰ বনাবলে মানে টকা পইচাও কথা এটা আছ ন উম, মানুহ, মান হো, হাজিৰালে লগাব, লাগিব।
অ', ভাল হ'ব ইয় ন, কাম? আমাৰো সেনেকুৱা হাতৰ শাল এখনহে আছে।
অ' মানে ইণ্ডাষ্ট্ৰি ৱাইজত কৰিলে ধৰাচোন কামটো ভাল হয়, আৰু, আৰু ইমান মানুহ বিলাকে অ', ইমান মানুহ বিলাকে ধৰা মোৰ কাপোৰ কানিবোৰত বোৱা দেখি পেলাই মানে কৈ থাকে মানে সোধে কেনে, কেনেকে বৈছা? হাত তে বৈছে নে, মেচিনত বৈছে কেনেকে বৈছে সোধে মই তেতিয়া কওঁ হাত শালে মোৰ, তেতিয়া মোক মানে কয় আৰু মেচিন শাল এটা লৈ লওঁক তেতিয়া আপোনাৰ বহুত প্ৰফিট হ'ব।
অ', ভা, ভাল হৈছে আপোনাৰ বোৱাবোৰ মই চাওঁ নহয় ইমান ধুনীয়াকে হয়, মেচিনত বোৱা আগতে লাগে দেখিবলে, ধুনীয়া লাগে। যোৱাবাৰ যে, সেয়া লগাইছিলে কেচ দি পেলাই ইমান ধুনীয়া লাগিছিলে কাপোৰ কিযোৰ পাত যে, গৈছিলে
অ'।
বৰ ধুনীয়া লাগিছিলে বৰ আনক, আনক আনিলে সুবিধাই হ'ব আমাৰ বিলাকৰ কাৰনে, আমি কিবা এটা বিজি হৈ থাকিব পাৰিম।
অ', মই আমাৰ সেই ওচৰৰ বোৱাৰী কেইজনীকো কৈছো তাতে তোমাকো মানে ফোন এটা কৰিছোঁ, কেতি-মানে য়া, আৰু তুমিও আহিব পাৰিবা সময়ত ধৰা হয়, ন? ছোৱালীজনী পঠিয়াই মেলি
লৈ পঠিয়াই মই
অ বোলে নহয় মই যাওঁচোন আজি তালৈ কে ওলাই তে তিয়া ময়ো অকমান ব'বগে পাৰিম আজি ধাম মোক দেৰি কাইলে তুমিও এইটো আনিব মন
অ ক অ সেইটোয়ে সি অ ক শি কি ল'লে। কিজানি পাওঁৱেই বা সেইটোৱেই মানুহে এনেও চব শিকি নাহে নহয় ন আহোতেই উম আৰু মানুহে এনেও নোৱাৰা কাম নাইয়ে।
উম দেখিলে শি
দেখিলে শিকিব পাৰে আজিকালি। ভাল হ'ব আপুনি ভাল কথা- ই ভাবিছে।
মই সেইটোকে ভাবি পেলাই মই আলোচনা কৰিছো যোগাযোগ কৰিছো অ যোগাযোগ কৰো নে এতিয়া কৈছে আপুনি আগ ধৰিতা এই ঘৰটো বনাই লওক বনাই লোৱাৰ পিছত আমাক এ পিছত জনাব, জনাই লৈ পেলাই মানে আপুনি নিবহি পাৰিব তেনেকে বুলি কৈছে কিমান টকা চালি দিলে নহব এইটো এটা মানে ডাঙৰ মেচিন হ'ব ন খুটাখিনি কটাৰ পৰা ধৰি লৈ তো মাৰ হেৰি কৰা লৈকে
অ হয় নেকি?
অহ চব কৰিব তাতে
অকল নে এনেকে বৈ যোৱাটো বুলিহে
এই নহয় ফুলৰ মেচিন ফিটিং কৰিব তোমাৰ অ হেৰি তাতৰ মানে বাতি কৰা মেচিন ফিটিং কৰিব চব তাতে মানে ভি
চব তাতে হৈ থাকিব ন অ মানে আকৌ ধৰক এইফালে বুবিন কৰি থাকিব পাৰিব।
অ সেইটোৱে ববিন কৰাই ববিন কৰি থাকে বোৱাই বৈ থাকিলে হেৰি মহোৱা কৰাই মহোৱা কৰি থাকি, চব হৈ থাকিব
হল ভল-
আহল বহল লাগি ব মানে মোৰ জেগা আছে কিন্তু এতিয়া চিজনটো আকৌ বাৰি-
বাৰিষা হ'ল নহলে অ আপুনি যোগাযোগ তো কৰি থক এই বাৰিষা পিছত লৈ আনিব পাৰিব নহয়
অ সেইটোৱেটোন দিগদাৰ হৈছে। অহ
টো বনাই ল'ব লাগিব তেতিয়া
অহ
অ। আৰু ঘৰটো বনাবলৈওটো ধৰক অকন হেৰি হ'ব নহয় খৰচ।
সেই আগতীয়াকে পঞ্চাশ হাজাৰ মান টকা হাতত লাগিব তেতিয়াহে পোৱা হব অ। পঞ্চাশ হাজাৰ মান টকা মানে তাক ধৰি হাজিৰা লগোৱা মানুহখিনি দিব লাগিব।
পাট, মুগা পাট সেই ছব বব পৰা হৈ গৈছো। চাগে ন অ' অ' এই ফুলবোৰ কেনেকে বাচে, জানো পাই।
ক তাত কাৰ্ড দিয়ে, মেচিনলৈ সেই কাৰ্ড দিয়ে কাৰ্ডত তোমাৰ মানে, সেইমতে সে যেতিয়া ফুল দিব
ফুল দিব অ! অ! তেনেকে হয়, মই দেখাই নাই এইবিলাক মোবাইলত পাও বাৰু চালে, কিন্তু সেই ইমানকে তেনেকে চাই নাথাকো যে,
অ!
মই এইফালে কতো শুনাই নাই তেনেকে খাল অনা।
উ! মই ভাবিছো এইবাৰ তাকে বোলো নহয়, আনিম নেকি কথাটো পাতি লওঁ, মানে এইকেইদিন
অ' বাৰিষা কেইদিন যাওক ভাল হব আপুনি ভাল কথাই ভাবিছে।
উম! বাৰিষা কেইদিন গ'লে মানে কি এতিয়া এঠাইলে যাম ন
অ'অ' এতিয়া আৰু এতিয়া আপুনি গম পাইছে নাই আপুনি মানুহ ন
মানুহো নাপাম বাৰিষা, অ! অ! অকলেতো নোৱি কোনে সাহ কৰিব সেইটো
অ' অ' টোন আৰু এতিয়া ধৰক তাঁত বাতি কৰিবলৈ হলে
তাঁত বাতি নহয়, তাঁত বাতি সেইখনৰ মেচিনৰখনৰ সেই ভিতৰতে হয়, ভিতৰতে হয়
ঘৰটো সেইকাৰণে তেনেকে
অ' একদম ডাঙৰ ঘৰ যে লাগিব চব ভিতৰতে হ'ব মানে, তোমাৰ মেৰিয়াই যাব লাগ আগধৰি, ববিন টো সেই মাৰি লব লাগিব। ব
অ''অ'' আপুনি এনে ক'ৰবাত দেখি
এ মই দেখিছো ধেমাজিত আছে ন, আমাৰ ভাগিন হতৰ তাত, মই বৈ চোৱা নাই মানে এনে চ চাইছোঁ আৰু, সেহেঁতে কৰোতেনে।
অ' অ' অ'
এতিয়া মোক মানে কৈছে, আপোনালোকে ইমান হাত খালে বৈ থাকে কষ্ট হয়, নে শাল এখন লৈ এনেকুৱা শাল এখন লৈ ল আপোনালোকৰ বেছি ইজি হ'ব পতাপত মানে কি অ', তোমাৰ শালৰ পৰাই বিক্ৰী হয় গামোচাত, গামোচা তোমাৰ চাদৰ মেখেলা এনেকে শালৰ পৰা বি
হয়, হয় মই এতিয়া আমাৰ সেই‌ গাম চাদৰ লগাইছিলো উ বহল মানে ইমান বহল তাত লগাইে পোৱা নাই নহয় এইবাহে লগাইছো।
অ।
মাজতে এবাৰ জ কাপোৰ লগাইছিলো অকণমান ঠেককে
এ পাৰিবা বব পাৰিবা ইমান বেছি বহল ন হয়, মানে কি বলেহে গম পাবা হেৰি কৰিব পাৰি নে নোৱাৰি।
অ', বৈ চোৱাই নাই বাৰু শালত আৰিছেহে।
অহ, বৈ চাবাচোন পাৰিবা বব। সেই জাল টো অকনমান ফিটপিটিয়াকে দি লবা কোমল সূতা যে।
অহ, অহ।
খি পকোৱাটো অকণমান কোমল হওঁক
অ', আশি পকোৱাই
উম, কোমল হয় যে সেই গতিকে সেই ব তেনে তুমি মান চাই যাবা কা কামতটো অকণমান হেৰি
টানকে অ', অ', এ বৈ চাব লাগিব এতিয়া শালত আয়ি এইবাৰ বতৰো এইখিনি বেয়া যে
অহ।
সেইকাৰণে হেই ভালকে হেৰি কৰিব পৰাই নাই।
অ।
এতিয়া আজি শালত আহি পেলাই এই বোৱাই নাই। আৰি থোৱাহে আছে, মই তাকে সেই এইফালে ঠিকেই আছে মই আকৌ এই আজ আজি সেই গাঁৱলৈ আহিলো।
অ', অ', থকাকে গৈছা?
থকাকে মানে গধূলি ভাত খাই যামগে আৰু। ভন্টিহঁতৰ ঘৰলে আহিছো অ', এই তাই জোৱাইও আহিছে।
অ'
সেটোকাৰণে তাই মাতিলে আহিলোঁ, ভাত এসাজ খাই পেলাই আকৌ যাম গে গধূলি
জোৱাই ক'ত থাকে?
জোৱাই এই, হেৰি চাকৰি জেগাত থাকে।
অ', অ'।
পাৰ হৈছে।
অ', অ'। অ'।
কাৰণে এতিয়া এই ছুটীত আছে, দে, এমাহৰ কাৰণে আহিলে, মাতিলে আহিলোঁ আৰু।
ডাঙৰ ভণ্টি না, সৰু ভণ্টি ঘৰলে গৈছা?
সৰুজনী, সৰুজনী।
ঙৰ ভন্টীৰ ছোৱালী ঘৰলৈ নাই যোৱা।
নাই যোৱা, নাই যোৱা, সিহঁতে বোলে হেৰি মা গৈছিল আহো, আহিলোগে এতিয়া যোৱা নাই আগ যাব লাগিব সেই তাই ছোৱালীজনীৰ বাৰ্থডেতে
অ', পেহী ভাল হৈছে নাই তোমালোকৰ?
পেহী, তেনেকেই আছে।
অ'।
অ', যাম বুলি ভাবিছিলো, এইদিনত এইজনক সেয়া সময়ে নাইকিয়া।
অ'।
সেয়া আকৌ কাইলৈও ক'ৰবাত কিবা আছে, হেনো। দেওবাৰেও ক'বাত সবাহ আছে।
পাঁচ তাৰিখে আছে নেকি?
অ', ছয় তাৰিখে দেওবাৰে। পৰহিলে। এটো কাৰণে ইদা সময়ে পোৱা নাই যাবলৈ সেইটো কাৰণে যাব লাগিব কোনোবা দিনা খবৰ এটা লৈ আহিবলে তালেও।
অ', অ'।
উম, আপুনি যায় যদি মোক
অ', কৰিবাচোন কৰিবা মই এপাক খবৰ এটা লমগে বুলি ভাবিছো বাও।
অ', অ', আমাৰ সেই ওচৰৰ হেৰি খুৰীগৰাকীও যাম বুলি কৈছে।
অ', মই যাম বুলি ভাবিছো।
চাগে আমাকে যাবলে কৈছে।
অ', নহয় মা মানে হেৰি এই বাবাৰ লগত হৈছিলেগে, মা তেনেক
অ' অ, দুখ লাগি যায় যে, সেইটো কাৰণে মায়ে কৈছে, মই নাযাওঁ চোন ছে দুখ লাগি যায় যে পটককে দেখিলেই।
অ' অ, সেইকাৰণে মা যাব নালাগে।
ই আমি দুজনহে গৈছোঁ, মা যোৱাই নাই। বেয়া লাগি যায়, দুখ লাগি আহে আও। হয়ো, আমাক দেখাৰ লগে লগে তেওঁ সেই পেহিয়েও কানে।
অ নহয় চিনি তোন পাবই, কথাটো কবহে নোৱা
অ, কথাটো কব কথাটো কবও পায়ে বাও। কথা পাত তিব পাৰে ধুনীয়াকে, সেইটো কাৰণে দুখ লাগি আহিব। এনে আমি অকমান ভাল থাক কোতে এতিয়া যাওঁত' সেই
অ'।
কোনো নকানিব।
অ'।
তাকেহে, বৰ বেয়া লগা হৈছে অ' সেইটো কথা মনত পৰিলেই।
অ', সেঁতৰ লৰাটো কিবা কোম্পানীত আছিলে নি বাৰু?
নাই নাই, গ লৰাটোৱে সেই এইবোৰ মিস্তি কাম কৰি থাকে আৰু ডাঙৰটোৱে, সৰুটোৱে পঢ়িয়ে আছে।
অ',।
ক্ষা দি আছে ঘৰ পাই।
অ'।
উম, তাৰপৰা এতিয়া কে বোলো ল'ৱা এটা ডাঙটো বিয়াখন তা হঁতিনো!
পাতা হেঁতিনো অকমান শান্তি পালেহেঁতেনে।
গৰু পা, ছাগলীৰ পা‌ ধৰি চব সিয়ে কৰে।
অ ঠিক আছে, মই গও কথা ক'লে গওলৈ পতক কে মনত পৰি গ'ল, গও পথাৱতে আছে।
হয় নেকি?
বলে যাওঁ এতিয়া দেই। ৰখাইছো তেতিয়াহলে। ঠিক আছে হ'ব দিয়া।